হেল্ল'
অ শুনিছানে
অ শুনিছো কি কৰি আছা
এয়া অকনমান ফুৰিবলৈ ওলাই আহিলো
অ অকলে গৈছা নে
ল'ৰা আৰু মই আহিছো
অ অ অ এতিয়া সন্ধিয়া হ'ল অ হয় বাৰু
বতাহটোও মাৰি থাকে ঠাণ্ডা ঠাণ্ডা আৰু চবফালে এতিয়া সেউজীয়া হৈছে
সেউজীয়া অ এনেকে ভাল লাগে বাৰু গৈ
এক ক টাইমত ভাল লাগে আৰু
উম উ অথনি বজাৰলৈ গৈছিলা নেকি
অ মই বজাৰলে গৈছিলো
অ কিবা আনিবলৈ গৈছিলা
এই ফাৰ্মৰ বস্তু দৰকাৰ হ'ল কেইটামান
অ
হেয়া আনিবলৈ গৈছিলো তাপা আহিলো আহি পেলাই আকৌ আমাৰ খুৰা খুৰীহঁতক লগ পালো খুৰা খুৰীক লগ পাই পেলাই আৰু এজন খুৰা ঘৰত ভাত পানী খাই মেলি আও হলে দেৰি হৈ গ'লগে
অ তাৰ পিছত হেৰি তুমি আত্মসহায় গোটত আছানে
অ অ মই আছো সেইটো গোটত
অ অ তছ সে দহেজাৰ পালানে নাই অ তাৰ দহ হেজাই কি কিবা কৰিলা নে কি
দহ হাজায় আমাৰ ফাৰ্ম এখন খোলা হ'ল মানে আৰু পইচা অলপ যোগ দি পেলাই সেইয়া কৰি পেলাই ব্ৰইলাৰ ফাৰ্ম এখন খোলা হ'ল তাৰপা এতিয়া সেইখনকে লৈ ব্যস্ত আৰু
অ অ ঠিকে আছে দিয়া তাৰপিছত পোৱালি কেব বেস্ট ভৰালা
পোৱালি এবাৰ দুই ব্য্স্ত দুই নম্বৰ তাকে, যেনিবা এ বহুত কষ্ট, এইবোৰ পানী দানা দিয়াতো
তাকেহে অ, ' হ বহুত কষ্ট হয়, উপায় নাই এতিয়া কৰিবই লাগিব
উম, কৰিবই লাগিব
উম, তাৰপিছত হেৰি এইটো কি হেৰি পঁচিছ এটা প্ৰিপৰেচন হৈ আছ নে
অ', হৈ আছে
অ', তাৰছত কিবা এটায়া কিবা বিজনেচ কৰিছা নে, কিবা ব্যৱসায় চ্ৱসায় আচাৰ
নাই, নাই, সেয়া কৰা নাই, মই এতিয়া ইয়াতে ব্যস্ত হৈ আছো যে
অ',
ফ্ৰামতো ব্যস্ত হৈ আছে খৰিচা বনোৱা হৈছে, আহ এতিয়া বাহৰ গছৰ খৰিচা কৰা হৈছে খৰিচা একদম দুবৈয়াম কৰিলো তাৰপিছত আৰু মানে খৰিচা কৰিহে থৈছো, খৰিচা আচাৰটো কৰিছো
অ', আমাৰ লগ চগ পালে দিবা, টেষ্ট কৰিবলৈ
অ', হব
উম, অ', তাকাহে উম, তাৰ পিছত হেৰিটো কি আজি ৰাতিলে খোৱা যোগাৰ কি কৰিবা
ৰাতিলেলৈ খোৱা যোগাৰ, পথাৰৰ পৰা মাছ, পথাৰত মাছ ধৰিছিলে তাৰপিছত, ট্ৰেক্টৰে হাল বাওঁতে মাছ পালে অলপমান তাৰপিছত, সেয়া মাছ বাচি মেলি থৈ দিয়া হৈছে, ৰাতিলে সেয়াই টেঙা জোল কৰা হব
অ', ঠিকে আছে, আনো কি লাগে ইয়াতকে আৰু
অ, 'ঘৰুৱা মাছ, মাছ কেইটা খোৱা হব
ভালো লাগে
ভাল লাগে অ',
অ', ঘৰৰ মাছ মই সেই ছাগলীকেইটা অহা নাই, দুটা ছাগলী অহা নাই
অ', অ', কৰ'বাত গ'ল চাগে, এতিয়া গধূলি সময় হল খাবৰ কাৰণে
চাৰিতা বান্ধিলো তাৰপিছত, ইকেইটা বিচাৰি পোৱা নাই, ছাগলী কি হল - এতিয়া আকৌ ভয় লাগে নহয় চিজনেন টো বেয়া যে কিমান ইমান চুৰ তুৰবোৰ হৈ থাকে
অ', বহুত চোৰ হৈছে আজিকালি ৰাস্তাতটো দি থব নোৱাৰে আগগতে উঠাই লৈ যাবগে
উঠাই লৈ যাব, যিহেতু পইচা মানুহে এইবোৰকে পুহি মেলি খাই আছো, যদি এইকেইটাক আকৌ, এনেকে লৈ যায় কেনেকে হব উম এ ছাগলী কেইটা বান্ধি লওঁ তাৰ পিছত আকৌ, গৰু পানী খুৱাবলৈ আছে
অ',
আকৌ ছোৱালী জনী পঢ়াবলৈ আছে, প্ৰাৰ্থনা কৰিবলৈ আছে
তাকে সময় নাই এইকন টাইমত আৰু কামই বেস্ত।
ন, কামত আছে যে।
উম, ছাগলী গৰু লগতে ব্যস্ত। তোমাৰ ছাগলী ফাৰ্ম আছে নেকি।
আছো অ, ছাগলী। সাতজনী আছে মোৰ ছাগলী সাতজনী। আৰু গাভিনী হয় আছে হ'বগে আৰু।
অ, অ, একগালগ চম্ভালৰও আতি যায়।
উম, নক'বা হ এ আৰু দুজনীমান গাভিনী হৈ আছে হ'বগে আৰু।
অ, পোৱালি কেইটা আছে।
পোৱলি চাৰিটা গোটেইকেইটা। হে পোৱালি দমৰা পোৱালি, চিউৰি নহয়।
ঘাই মাক কেইজনী আছে। ঘাই মাক কেইজনী আছে? উম,
অ, এই সিজনীৰ লগতে ব্যস্ত হৈ থাকো আৰু।
উপায়তো নাই আমিতো মাইকী মানুহ কিবা এটা কৰিবই লাগিব ঘৰত এনে এনে থকাতকে।
কৰিবই লাগিব। অ, কয়লা কিতামানো পঢ়িম বুলি ভাবি আছো এতিয়া কি হয় ছোৱালীজনীও সৰু হৈ আছে।
অ, পাৰিলে পুহিবই লাগে এনে থকাতকে।
চিজন টো এতিয়া সে হৈ আছে, মানুহ জোও ছুটি নাই কামৰ।
উম, উম,
আকৌ খেতিতটোও লাগিব লাগে।
তাকে আহে অ,
সেইয়াই আৰু এ দিয়া তাকে ভাবিছো আৰু কিবা কিবি এটা নকৰিলেনো কেনেকে হ'ব।
অ,
তো চলিব নোৱাৰি ন ঘৰখনে।
নোৱাৰি উম, উম,
মানে সেই দুটা তিনিটা পাৰ্জন হ'ললে ভাল আৰু কিবা কিবি এটা কৰি মেলিবলে। চিলাই মেচিনো আনিম বুলি ভাবি আছো, শিকিম বুলিও ভাবি আছো।
শিকাই ভাল আজিকালি এখন এখন মেখেলাতে পঞ্চাশ টকা। সাধাৰণ কে চিলালে। আমাৰ মাইকী মানুহে চিলাই কামতটো কৰিও যথেষ্ট খিনি। উপাৰ্জন কৰিব পৰা যায় নিজৰ সেইটো নিজে লব পাৰি।
উম, মানুহজনক নোকোৱাকে হ'ব কিবা কিবি এটা কাম।
সেইটোয়ে।
নিজে কৰিব পাৰব সেইটোয়ে তাকে ভাবিছো আৰু কিনো হয় পইচা পাতিও লাগিব যথেষ্ট। এনে।
লাগিব ধ'নো।
কিবা এটা কওঁ বুলি ক'লে পইচা পাতিবা ধৰিলেও চব লাগে।
ছাগলী খিনি পুহি থাকা এতিয়া অকমান ছাগলী ডাঙৰ হ'লে তাৰে দুটা বিক্ৰী কৰি হলেও মেচিন এটা ল'ব পাৰিবা। সেই মেচিন টো নিজৰ মেচিন টো হলে ভাল আৰু তেতিয়া। চিলাই খিনি নিজে কৰিব মানে শিকিব পাৰি এতিয়া বেলেগত। তাত শিকি আহি পেলাই নিজে যদি মেচিনটো মাৰিব নোৱাৰা একো লাভ নাই নহয়।
লাভ নহ'ব এতিয়া ধৰি লোৱা এইবোৰ লখিমপুৰ-চখিমপুৰ কচিং চেণ্টাৰ বোৰ আহি আছে কিন্ত ফিৰিকে হৈ আছে কিন্তু এতিয়া মইতো যোৱাব নোৱাৰো ন,
অ, সেইটোৱে।
এতিয়া ছোৱালী ছোৱালী অসুবিধাত আজিকালি চ'ব অনলাইনতে শিকিব পাৰি।
উম, সেই মেচিন টো হলে অনলাইনতে শিকি থাকিব পাৰিবা। কেনেকে কি কে কৰিব লাগে সেইটো চালেই কিছুমান জানিব পাৰিবা।
হয় অ'।
মোটামুটি কেইদিনমান তেতিয়া গৈ পেলাই বেলেগ টেইলাৰৰ ওচৰত শিকি ল'লে কথা নাই আৰু।
উম। হয় হয়। তাকেতো ভাবি আছোঁ কিনো হয়। ভগৱানে মিলাই নে নিমিলাই নে।
নিজটো থাকিলে তেতিয়া আহি তাত শিকি পেলাই ইয়াতো নিজে মাৰিলা তাৰপা আকৌ মোবাইলতো চাই ল'লা বাচ।
সেইটোৱে অ'। তেতিয়া চিন্তা নাথাকে আৰু টেনচন নাথাকে।
উম।
আজি ৰাতিপুৱা বৰষুণ দিলে যে চোতালখন সাৰিবলৈকে নাপালোঁ।
অ' আমাৰো তেনেকুৱাই হ'ল।
পাত সৰি আছে এতিয়া সন্ধিয়াও লাগিলে, চোতালখনো সাৰিবলৈ থাকিলে, ছোৱালীয়েও আমনি
বাম পাতে গোটেই ভৰ্তি আহ
আমাৰো গোটেইখন চোতাল অৱস্থাই নাই, এতিয়া কাম কাম হৈ থাকিলে একো কৰিবই নোৱাৰিলোঁ।
বাঁহ পাতে আমাৰো ভৰ্তি।
উম, বাৰিষা আহিছে পিঠাগুৰি অলপো খুন্দিব লাগিছিলে। উ
উ, আৰু তাকে ঢেঁকী পোৱা হ'লে আমাৰো অলপমানানে কৰিব পৰা গ'ল হয় অ'।
তাকেহে পিঠাগ গুৰি অলপ লাগিছিলে এতিয়া বাই পিঠাই বোই মিঠ চ' তাকে বনাবলৈ এজন আকৌ ৰাতিপুৱা কৌ মাৰিবলৈ গ'লে লাগিবই নহয়।
লাগিবই। একে আমিও আ, লাগে। চাউল কেইটামান কালি দিয়ে মই তিয়াম বুলি ভাবিলোঁ, ৰ'দটো ভাল আছিলে বোলো মেলইতে দি দিমগে। তাৰাপা জানো এতিয়া কি কৰো নহ'লে হেৰিয়ে কৰিম নেকি চাগে ঢেঁকীতে অলপ খুন্দি মেলি।
তাকে সে ঢেঁকীত এতিয়া পাবলে নাই। মই মেইলত খুনিবলে মানে আমাৰ এইজন আকৌ ৰাতিপুৱা সেই উঠা দেৰি হ'ল সময়ো না নাপালে।
উম।
সেইকাৰণে হেৰি আজি বতৰো ভাল আছিলে ভাজিবলে মানে জুইৰ ওচৰত। আজি ৰ'দ নাই যে এনেকুৱা বতৰত জই পিছত থাকিবলৈ ভাল। কিন্তু সেই ৰ'দৰ বতৰত বৰ দিগদাৰ হয় অ'। উম, নোৱাৰি।
আৰু এইকেইদিনতো ইমান যিহে গৰম আৰু। আৰু নোৱাৰি।
কে মন নাযায়। আমাৰ মানে ৰাতিপুৱা সেই মিঠায়ে চাহ খোৱা হয় যে ভাল লাগে মানে।
অ'।
ৰাতিপুৱা সময়কণ মিঠৈ চাহকণ খাই ভাল লাগে। তাৰপিছত আকৌ পিঠা চিঠা এটা বনাই দিওঁ আলহী তালহী আহিলে। ছোৱালীও খাওঁ ঘৰতো খাওঁ। পিঠাগুৰি নহ'লে নহয়ে। আজি আকৌ কাইলৈপা এখন ৰাতিপুৱা আকৌ লঘু বিস্কুট চিস্কুট খাবলৈ মন নাযায় যে। খাবলৈ ভাল লাগে, কলহ সুতে খানি আঠিয়া কল
থাকিলে মোৰ চাহ খাবলৈ মন নাযায় আৰু নাখাওঁ আৰু। এবাৰে খাওঁ সেইবাৰতে অকমান ভালকে লাগিব আৰু। যদি নাই নাখাৱে, এইখেইবাৰ মোৰ দৰকাৰ নাই তেনেকুৱা।
আমাৰ আকৌ মিঠৈ নহ'লে নহ-নচলেই নহয় ৰাতিপুৱা চাহৰ লগত। তাৰপাছত মানুহজন আকৌ কোৰ মাৰিবলৈ যাব লাগিব পথাৰলে।
উম, পিঠাগুৰিটো মানে পানী পিঠাটো বনালহে ভাল পাওঁ খাই।
অ'।
এনেই এইবোৰ মিঠৈ চিঠৈ মোৰ ইমান পচন্দ নাই।
তিনিটা চোৱা অ' মই সেই পানী পিঠাওঁ বনাওঁ। আমি খাওঁ, পানী পিঠাও খাওঁ, লুথুৰিওঁ খাওঁ। সিজায় পেলাই খাওঁ।
লোৱাটোহে আমাৰ মিঠৈটো ভাল পায় এ হেৰি বনালে এনে মোক পানী পিঠাটো লাগে মই সেইটো ভাল পাওঁ।
অ', অ'।
তাকো পাতলকে বনাব লাগিব। পাতল-পাতলকে অ নিম চেনী চেনী দিয়া নহ'ব। গুড়ৰৰ খুতি তেনেকেও খাই ভাল পাও বা চেন চাহ তেনেকে বনালেও খাওঁ। কিন্তু গুড়ৰ খুতি তেনেকে পাতলকে বনাই দিলে, লাল চাহৰ লগত খাই ভাল পাওঁ।
হয় বাৰু অ' গুৰ এক কেজি আজি কিনি আনিছো। ভাল লাগে তেনে খাই মই ভাল পাওঁ লাল চাহৰ লগত। চাপাটা এতিয়া কমকে দিব লাগে। ধুনীয়া লাগে খাই।
তাকেহে।
উম।
এই হ'ব তেতিয়াহ'লে।
উম। হ'ব দিয়া পাৰ তনা ঘৰ আগে।
অ'।
উম, হ'ব দিয়া।
আহ।